হেল্ল' কি কৰিছ
তোমাৰ এই ভাত কেইটা খাই এই মাত্র উঠিছো তুমি ভাত খেলা
মই খোৱা নাই সেই এপাক ওলাই গৈছিলোঁ গাঁৱৰ ফালে তাৰপাছত আহি অলপমান নাই নাই এনেই লগৰটোৰ ঘৰত গৈছিলো
অ'
এই আহি জাষ্ট পাইছো অলপ বহিছোঁ
অ'
এই অবিনাশ ঘৰত কৈছিলোঁ অ উম তাতে গৈ পেলাই সেই সেইখনৰ কুলাৰটো চলাই বহি আছিলোঁ।
অ 'এতিয়া গৰম দিনত সেয়াই
তাকে তাকে পকাতে বহি লৈ দুইতে এই আম উলিয়ালোঁ আম খালোঁ সিহঁতৰ ঘৰত সেই আমজোপা বৰ ধুনীয়া নহয়
অ আমজোপা ন আমাৰো এতিয়া আছে কেইটামান পকা পকাই এতিয়া পোকে ধৰে যিহে পোকে ধৰিছে আৰু।
আম আছে
আছে কিন্তু পোকে ধৰিছে গোটেই কাল দিম দিয়া এই তাকে ধৰা আমি যেনে চাম দিয়া ভাল ভাল আছেদি দিম মানে তোমাৰ এই এইটো আকৌ কয় নহয় তোমাৰ আমৰ পুলি তলত যেতিয়া অ হ'ব ফুল হয় আৰু তেতিয়া তোমাৰ মানে কিবা জাগ দিব লাগে নে কিবা কিবা কৰিব লাগে বোলে আমাৰ মানে এইবাৰ নিদিলে সেইটো কাৰণে এই এইটো কিবা হৈ আছে পোকে ধৰিছে
আ
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'